হেল্ল'।
অ অ।
অঁ' কওকচোন।
অঁ' ভাত খালানে নাই?
এই ভাত-তাত খাই লৈ এতিয়া অকমান ৰেষ্ট লৈছো আৰু।
অঁ অঁ ঠিকে আছে দিয়া, কি খালা আজি?
আজি বনালো পটল ভাজি। তাৰপিছত কঁঠালৰ গুট- টি আৰু ৰঙালাওৰ ভাজি।
অঁ অঁ'
তাৰপিছত দাইল বনালো। লৰাটোক এটা কণী বৈল- কৰি দিলো বাৰু আমি বাৰু আজি নাখাও।
অঁ' আজি বৃহস্পতিবাৰ।
অঁ' তাক কেতিয়াবা দিও আৰু এনেকুৱা দিনটোত অলপ খল- কম হলে সৰু ল'ৰা আৰু।
একো নাই সি খাব পাৰে।
হয়।
উম' ডাঙৰ হলে উম'। ডাঙৰ হলে সি নিজে নিজে খোৱা বাদ দিব যদি তাৰ কিবা তেনেকুৱা থাকে বৃহস্পতিবাৰ পালিব লগা।
হয় হয়। সেইটোয়ে এটো ময়ে পালি দিওঁ আৰু।
অঁ অঁ থিকে আছে, সৰু ল'ৰা একো নাই। উম' ঠিকে আছে। অঁ' আমি খালো আজি ৰুটি বনাইছিলো। ৰুটি আৰু অঁ ৰুটি আৰু ভাজি তেনেকে বনাই খালো। খাই লৈ বাচন-চাচন ধুই এতিয়া আৰু অলপ পিছত শুম আৰু।
হয় হয়, এতিয়াতো গৰমত বন্ধৰে আৰু ইমান দৌৰা-দৌৰি নাই। লাহে লাহে।
অঁ অঁ সেইয়ে এইকাৰণে অলমান দেৰিকে, খোৱা লোৱাটো বাৰু বেছি দেৰি নকৰো। সোনকালে খাই লৈ লওঁ তাৰ পিছত, অকমান খাই বৈ অকমান থাকো আৰু কিবা কিবি লৈ ফাল সিফাল কৰি বিছনাখন পাৰিলো। অলমান খোজ কঢ়িব গ'লো। সেইখিনি কৰি পেলাই শুওঁতে অলপ দেৰি হৈ যায় আৰু যিহেত-
আমাৰ কোনটো হলে বেবি হয়?
অঁ অঁ, এতিয়া আৰু কথা নাই ৰাতিপুৱালে- দেৰিকে উঠিও-
হয় হয়।
অঁ তাকেইতো, তাকে গৰম ব গৰমৰ বন্ধত- ক'বাত ফুৰিবলে যাবা নে নাই?
এই প্লেনিংটো বহুত আছে। কিন্তু, কি কি হয়? উম' মানে- মৰিগাঁও যাওঁ বুলিও ভাবি থৈছো, তাৰ পিছত- গা আৰু মো মোৰ নিজৰ গাঁওৰ ফালে যাম বুলিও ভাবি থৈছো আৰু ইফালে ইয়াৰ কৰ্মশালাত- থাকে তাতে দিওঁন- নে নিদিওঁ মানে দুইতাকৰ সুবিধা হয় নে নহয় সেইটোও এটা প্ৰব্লেম।
অঁ অঁ, অঁ অঁ, আনা নিয়াত। কৰা দিগদাৰ হ'ব নহয় উম।
সেইখিনি ভাবিব লাগিব আৰু।
অ', আৰু গৰমটো ইমান পৰে ওলাই যাব ইচ্ছা নাযায় দেখোন।
চাৰিওফালে ৰাস্তা ব্ৰিজ এই এইবিলাক দলংবিলাক হোৱা কাৰণে গৰম টো বাঢ়ি বহুত বাঢ়িল এতিয়া।
অ'।
ৰাস্তা ঘাটৰ উন্নতি হৈছে যদিও গৰমটোও কিন্তু বাঢ়ি গৈয়ে আছে।
উম, উম। তাকেতো তথাপিও বাহিৰৰ ঘৰৰ বাহিৰত ওলাই আহিলে অকণ বতাহটো পাই বাৰু। ৰুমৰ ভিতৰত যে আৰু বেছি গৰম থাকিবই নোৱাৰি।
হয়, হয়।
তথাপিও আমাৰ অসমত অস অসমত ধৰাচোন বহুত এতিয়া মানে থাকিব পৰা অৱস্থাত আছোয়ে, বাকীতো দিল্লী, মুম্বাই এইবিলাক চহৰতটো আৰু বহুত বেছি গৰম আৰু। আৰু এইফালে উম উম অ'। অ', তাকে টো মুম্বাইত বোলে পানীৰো পানীৰো নাটনি হৈ গৈছে। ইফালে বিজুলী ইলেক্ট্ৰিচিটিৰো বোলে নাটনি হৈ গৈছে মানুহৰ বোলে। হাহাকাৰ অৱস্থা হৈ গৈছে মুম্বাইত।
অ', এনে মানুহ মুম্বাইত যাওঁ যাওঁ বহুত এ হেৰি সপোন।
অ', তাকেটো আচলতে মুম্বাইত এতিয়া মানে জনসংখ্যা বহুত বাঢ়ি গৈছে তাৰমানে। যিমান চহৰখনে যিমান মানুহক ৰাখিব পাৰে তাতকে বহুত বেছি পৰিমণৰ মানুহ আছে তাত। সেইকাৰণে মানে চাৰিওফালে বস্তুবোৰৰ নাটনি হৈ গৈছে আৰু।
হয়, হয়।
উম, আৰু আমাৰ ভাৰতৰ বাহিৰত ইউৰোপৰ দেশসমূহতো বহুত গৰম মানে বাঢ়ি গৈছে তাতে বোলে ৰাস্তা বোলে গলি গৈছে তাৰমানে। এই এই হেৰি যে পুলিচৰ ট্ৰেফিক পুলিচৰ অ' গৰমত ট্ৰেফিক পুলিচ যিবিলাক মানেই এই পয়েন্টৰ লাইটবোৰ এইবোৰ সচা নে মিছা না জানো আৰু মানে এইবিলাক আহি আছে চ'চিয়েল মিডিয়াত আহি আছে এইবোৰ। বাতৰিবোৰ পাই আছো। একদম ৰাস্তাত যে পানীবোৰ দিলে উতলি যায় একদম তেনেকুৱা অৱস্থা হৈছে বোলে। গৰমতে মানে। সেইবোৰ এনেই এনেই ইমান বেছি গৰম নপৰে এইবোৰ দেশত মানে ঠাণ্ডা দেশ ন এইবোৰ আমাৰ আমাৰ এইখিনি এইবিলাকতে বেছিকে গৰম পৰে। সিহঁতটো এনে ঠাণ্ডা দেশ কিন্তু তাত মানে এইবাৰ ইমান গৰম পৰিছে। একদম বোলে বস্তুবোৰ গলি গলিবলৈ আৰম্ভ কৰিছে বোলে একদম। আৰু এইকাৰণে সিহঁত উম, তাৰ মানুহবোৰৰ বেছি কষ্ট হৈছে কিয় তাত তেওঁলোকে সদায় ঠাণ্ডাত থাকে ন গৰম নাপায়েই। এইবাৰ অতি মাত্রা গৰম পাই মানে সকলোৰে অৱস্থা কঢ়িল হৈ পৰিছে আৰু।
হয়, হয়। তাকেটো সৃষ্টি শেষে হয় নেকি!
উম, তাকেটো ইমান কিবা কিবি ঘটনা। উম, উম তাকে। ক'ত কিমান কি ঘটনা দুৰ্ঘটনা চলি আছে ভয়ে লাগি যায়।
অলপ ব্যতিক্ৰমী হোৱা কাৰণে ক'লো বাৰু।
উম অ হ'ব লাহে লাহে আৰু মানে ধ্বংসৰ ফালে আহি থকা যেন লাগে আৰু বস্তু বিলাক
অ মানুহৰো আজিকালি দয়া মৰমটো কমি যোৱা হেন লগা হৈছে না সেইকাৰণে
অ অ অ অ উম- উম।
ইমান কাজিয়া, ইমান মাৰপিত, এইবিলাক বাঢ়ি যোৱাৰ কাৰণে হৈছে। কি লওঁক মইও উ।
উম, অ, কোনেও কাৰো কথা। কথা চিন্তা কৰি ন নাচায় কাৰো মানে মানুহৰ দয়া মমতা বোৰ নাইকিয়া হৈ গৈছে আৰু আজিকালি।
অ।
কাৰো কথা ভাবিবলৈ, সময় নাই কাৰো খালি নিজৰ চিন্তাতে ব্যস্ত, উম। হিংসা- হিনখি আহ, এইবোৰ মানে বাঢ়ি গৈছে পৃথিৱীত। উম- উম- উম।
পিছে, আপোনাৰ লৰা ছোৱালী শুলে চাগে?
অ নাই, এই সৰু ছোৱালীজনীয়ে কালি পৰীক্ষা এটা আছে। তাই অকমান পঢ়ি আছে। পঢ়ি পেলাই শুব আৰু। উম, ডাঙৰ জনীয়ে শোলে নে কিবা গম নাপাওঁ। উম, মই এই খাই লৈ উঠি, অলপ বাহিৰত বহি আছো অলপ। গাটো অলপ ঠাণ্ডা লগাই লওঁ। তাৰ পিছত আৰু শুই যাম আৰু উম।
পেলাই শুই যাম তেতিয়া আৰু বেছি ভাল লাগে।
অ- অ, এতিয়া মানে গাৰ গৰমটো গুচি যাব ফেনত তলত শুই থাকিলে আৰু। দিন মানে ৰাতিটো পুৰা ঠাণ্ডা- ঠাণ্ডা লাগি থাকিব আৰু।
উম, চৰবত খাই -খাই পেট একদম মানে। ভাত- ভাত খাব জাগা নাইকিয়াই হৈ যায় গৰমৰ কাৰণে।
অ, চৰবত, পানী। ফলৰ ৰস, এইবোৰ খাই- খাই পেটটো ভৰি থাকে আৰু।
হয়- হয়, এইকেইটা দিন বতৰৰ বহুত ফল আহিছে নহয় সেইটো খাওঁতে তেতিয়া মানে মনটো, ভাল লাগে কিন্তু বহুত ধৰণৰ ফল আছে যেতিয়া।
তাকেটো উম, আৰু ল'ৰাটো শ শুলে নেকি লৰাটো?
এ ল'ৰাটো শোৱা নাই, শোৱ আৰু তাৰ স্কুল নাই যে, সেইকাৰণে তাৰমানে কি হয়? অকমান টাইম টেবুল বিলাক নাইকিয়া হৈ গৈছে হোৱাৰো টাইম টেবুল নাই। খোৱাৰো নাই দুতে নাই খোৱা শোৱা দুট
ৰাতিপুৱা উঠোতেও দেৰি কৰে নেকি।
উঠোতেও দেৰি সো মানে খোৱা লোৱা বিলাকো দেৰি দেৰি হয় ৰাতি আকৌ বিছনাত যাওতেঁও দেৰিয়ে হৈ যায় আৰু এইকেইটা দিন বেছি জোৰ কৰিব নোৱাৰি কয় বন্ধৰ দিন ন নিজৰ মতেই চলিম এনেকুৱা কয়।
অ', হয়তো আকৌ উম।
স্কুল থাকিলে নিজে একদম টাইমত উঠি পঢ়া শুনা নিজে কৰে বাৰু এইকেইটা দিন নিজৰ হব আৰু
কৰিব আৰ উম, থাকোমে আৰু এইকেইটা দিন। নিজৰ মতে কৰক আকৌ স্কুল স্কু স্কুল আৰম্ভ হলেতো আৰু আকৌ সি ৰুটিন খন আৰম্ভই হ'ব ৰাতিপুৱা সোনকা কালে উঠ উঠি দৌৰা দৌৰিকে স্কুলত যা আকৌ স্কুলৰ পৰা আহি দৌৰা দৌৰিকে অহ ঘৰৰ কাম বোৰ কৰ, আকৌ ৰাতি সোনকালে শুই যায়, আকৌ ৰাতিপুৱা উঠ। সেই, এইখন আৰু ৰুটিনখন আৰম্ভ হ'বই ছোৱালীক অ। ৰেষ্টে নাই অলপো সচাঁ উম। এইকেইটা দিনে অ' এইকেইটা দিনে আৰাম আৰু।
উম। আজিকালি পঢ়াৰ বস্ততাটো আমাৰ কৈ বাঢ়িহে গৈছে না।
অ', অ', হয়তো। আজিকালি ইহঁতৰ পঢ়া শুনা বহুত টান হৈ গৈছে।
অ', আমাৰ দিনত আমাৰ মা দেউতাই এ আমি পঢ়ো নপঢ়ো ইমান চাই থাকবা লগা নহয়।
অ'। তাকেইটো উম, উম।
তাকে থিকে আছে বাৰু কি কব। অ', আজিকালি চব মানে বস্ বস্তু বিলাক মানে কঠিন হৈ আহি আছে আৰু দিনক দিনে উম, এতিয়া পঢ়া শুনা কৰি চাকৰি এটা পোৱাও আজিকালি বহুত কঠিন হৈ পৰিছে। কিমান প্ৰত
তথাপি কিন্তু এই চৰকাৰখনে কিন্তু মানুহক বহুত সুবিধা দি আছে বাৰু।
অ', অ', অ', তাকেতো এই চৰকাৰ খনৰ দিনত মানে বহুত মানুহে চাকৰি হৈ গ'ল বাৰু উম, উম, ভালকে পঢ়া শুনা
পঢ়িলে চাকৰি যে পায় সেইটো এটা মানে বিশ্বাস কৰিব পৰা হৈছে আৰু যোনে নপঢ়ে তাৰ কথা বেলেগ দিয়কচোন।
বেলেগ দিয়কচোন উম, উম, সেইটো সঁচা কথা একদম।
হুম।
সেইকাৰণে কৈছো আৰু আমাৰ এই ঘৰত বহুতে পাইছে যেতিয়া সেইকাৰণে মানুহে এতিয়া আগতে না পইচা নিদিলে চাকৰি নাপায় সেই
হৈছে আৰ কিমান উম, উম তাকেইটো।
উম
এ আছে উম, বাৰু ঠিকে আছে দিয়া অ', অ', দিয়া এতিয়া আৰু
পৰা ভাল লাগিল বাৰু।
অ', অ', দিয়া ঠিক আছে দিয়া অহ।